হেল্ল' কি কৰি আছা?
এনেই বহি আছো গা ধুই কেনে, তুমি?
ক'ত আছে? মইও এই শুই আছিলোঁ মই এতিয়া আৰু অলপ কিবা বাহিৰত ওলালোঁ আৰু
উম
এতিয়া কি ৰুমত নাযাও নাযাও এতিয়াতো মানে পাছত যাম আৰু। ছয়টা চাৰে ছয়টা মানত যাম।
উম
এতিয়া আৰু ধুৱেই আছে না।
উম
উম পাছত যাম আৰামছে, তেতিয়া বৰষুণ দি আছে ন অলপ অলপ।
এতিয়াতো নাই আৰু বৰষুণ।
হা
তেতিয়া বৰষুণ দি আছিল, এতিয়া নাই।
কত বৰষুণটো উথুনি পৰা দিয়া নাই। ৰদহে দি আছে এতিয়াতো।
এতিয়া কৈছো মানে তেতিয়া কৈছো মই তেতিয়া বৰষুণ দিয়া আছিলি এতিয়াতো বৰষুণ নাই বাৰু।
অ অথনিটো দি আছিলে হলেও বৰষুণ ৰোখাতো বহুত টাইম হ'ল ন
এ হে হে হ'ল হোৱাতো
হেল্ল
অহ শুনছো
উম
তেতিয়া কি খাইছিলে ভাত লগত
হেল্ল
তেতিয়া কি খাইছিলি ভাতৰ লগত শুনা পোৱা নাই
ভাত লগত উম কি কৈছা
অ ভাত লগত কি খাইছিলি কৈছোঁ মই তেতিয়া কি খাইছিলি তেতিয়া
আলু বইল ডাইল বইল ইমানহে আৰু
উম তেন্তে বনোৱা বিলাক কেনেকুৱা বনায়ে তাতে ৰেচিপি
এ ভাল নহয়ও কেনেকে বনাই বইল বনাব দিলেও ভাল কে নবনায় কেতিয়াবা আলুও নিসিজে ভালকে ইমান ডাঙৰ ডাঙৰ আলু ডাইৰেক্ট দি দিয়ে নাকাটে চাৰিটা পিছ নাকাটে
অ
এটলিষ্ট দুইটা পিচটো কাটিব লাগে ন চাৰিটা নাকাটিলেও পুৰা ডাইৰেক্ট এনেকা খালি বাকলিতো কাটিব আৰু ডাইৰেক্ট দি দিব বইল আৰু ভালকে নিহিজিব আৰু এনেকাতো কেনে খাম আৰু
বনালে অলপ ভালদৰে বনাব লাগে কিন্তু এ কিছুমান মানুহবিলাক ভালদৰে নবনাই না যিকোনো বস্তু তাতে বনোৱা বিলাকতোল যিকোনো বস্তু তাতে বনোৱা বিলাকতো অলপ বেলেগ নিচিনাইে বনোৱা থাকে ন
উম
হলেও বইল ব বইল হ'লেও ভালকে বইল কৰিব লাগে না ভালকে সিজিব লাগে। তেতিয়াহে খাব পাৰিম আমিও।
মছলা মছলিটো আৰু বেছি দি থাকে।
বেছি দিয়ে মানে ইমান গম নাপাওঁ। আজিকালি মই নাখাও নহয় সেইকেইটা বস্তু। খালি বইলে খাওঁ ইমান গম নাপাওঁ
শুনচা
নিজে বনাবা বনাইকিনি খাব লাগে কৈছো
নিজে বনালেও কত বনাম আমি
ইণ্ডাকচন চিণ্ডাকচন ইণ্ডাকচনটো আছে চাগে ন।
নাই আমাৰ তাত
কাকো নাই নেকি?
ৱাদেনমেমৰ আছে খুজিলে দিয়ে হ'লেও, সদায় কেনেকা খোজিম বেয়া লাগে নহয়।
দিৱতো খুজিলে আৰু কি ক'বনো ই নিজে বনাই খাই
দিবতো দিব খুজিলেও কিন্তু, কোনে খুজিব খোজাত টাইমটোয়ে বেয়া লাগে এইটো কৈ আছো।
হয় হোৱাটো তহতে আৰু মিলি খিনি এটা কিনিব লাগিছিল। আগতো আছিল বুলি কৈছো নাই। তো এতিয়ালৈকে বিয়াই বিয়াই আছে বুজানে।
ত'নিকিনো, মই নিজেও নানো। মিলে মিলাই কিনে কিনিলেও পাছতে। বহুত কথাখিনি শুনিব লাগিব আৰু মই নিজে আনি ও গোটেইখিনি ইউজ কৰিব আৰু ইউজ কৰাৰ পাছত বেয়া হ'লে, সেতেটো নবনাব, মই নিজেহে বনাব লাগিব। এইকাৰণে মই মিলিকিনেও নিকিনো মই নিজেও নিকিনো।
অহ।
উম। বাইচ আৰু নিজে কিনিলো মানে ইটো ইটো চব লৈ লৈয়ে থাক যায়। থাকিব চাগে ন?
চবেই ল'ব।
চব লৈ থাকিব আৰু।
উম।
আজি ক্লাছ হৈছিল ন? হেল্লো'
উম। হয়।
হেল্লো'
উম, তোমাৰ মাতটো ভালকে শুনা পোৱা নাই, আৰু তোমাৰ মাতটো একদম ফাটি টি গ'ল নিচিনা শুনা পায়।
এতিয়া নো
ক্লিয়াৰ নাহে।
এতিয়া? এতিয়াও অহা নাই নেকি? হেল্লো'
উম
এতিয়াও অহা নাই নেকি? কি?
হা
এতিয়াও অহা নাই নেকি?
শুনাতো শুনা পায় মানে সদায় ফাটি যায় নিচিনা শুনা পায়। মানে পুৰা ক্লিয়াৰলি নিচিনা নাহে।
নৰ্মেল যেনেকে ক্লিয়াৰ থাকে ন এনেকা শুনা নাপায় সদায় ফাটি যায় নিচিনা শুনা
মোৰতো ফোন স্পেকাৰটো বেয়া হ'ল চাগে বেয়া হৈছে চাকে ইয়াৰ কাৰণে মানে বেছি ভালদৰে শুনা নাপাওঁ।
উম
কাটি যোৱাৰ নিচিনা হয় আৰু নেটৱৰ্কটো কেতিয়াবা কিবা হয় না
নেটৱৰ্ক থাকিলেও ফটা শুনা পায় ফাটি যায় নিচিনা শুনা পায়।
অঁ আৰু নেটৱৰ্ক শ্ল' হয় নাই কেতিয়াবা।
নেটৱৰ্ক নাথাকিলেতো মানে বেলেগ নিচিনা শুনা পায় ন মাজে মাজে শুনা পায় মাজে মাজে শুনি নাপায় এনেকাহে হয় নেটৱৰ্ক থাকিলেও হ'লেও তোমাৰ মাত
শুনাতো শুনা পাই হলেও ফাটি যায় নিচিনা যেনেকা থাকে নহয়। বিছ যেনেকা স্পীকাৰৰ বেছি লাউড দিলে পুৰা ফাটি যায় নিচিনা থাকে নহয়।
উম
এনেকা শুনা পায়।
অ এতিয়াতো ভালদৰে শুনা পাইছো ন? ন এতিয়াটো ভালদৰে শুনা পাইছো?
মই কিমান বাৰ ক'ম শুনাতো শুনা পাই হলেও ফাটা নিচিনা শুনা পাই বুলি কৈছো নহয় নেটৱৰ্ক প্ৰব্লেম নহয় সেইটো।
ফোনত প্ৰব্লেম ফোনত স্পীকাৰটো প্ৰব্লেম হৈছে মোৰ।
অ কি কিবা প্ৰব্লেম এইটোটো গম নাপাওঁ হ'লেও নেটৱৰ্ক প্ৰব্লেম নহয় নেটৱৰ্ক প্ৰব্লেম হ'লে টো মাজে মাজে শুনি পাব মাজে মাজে শুনা নাপাব এনেকাই হ'ব নহয় এতিয়াতো এনেকুৱা নহয় কৈছোঁ নহয় যেনেকৈ স্পীকাৰটো বেছিকৈ ভলিউম দিলে পুৰা ফাটি যায় নিচিনা যেনেকা শুনা পাই নহ এনেকা শুনি পাই আছো কৈছো মই।
অ
বুজি পাইছেনে? হেল্ল'
হেল্ল'
উম
তেতিয়া কিমান ক্লাছ হৈছিলে?
হা?
তেতিয়া কিমান ক্লাছ হৈছিলে?
কি?
তেতিয়া কিমান ক্লাছ হৈছিলি?
উম লা ব্ৰেকৰ পাছতো সুনীল চাৰে আহিছিলে সুনীল চাৰ আহা মানে ক্লাছ লোৱা নাই, এনে কথা পাতি আছিলে। আৰু আমি লিখি আছিলো চাৰে কৈছে য যোনে যোনে নো লিখিব আছে লিখি থাক বুলি আৰু ছাৰ কথা পাতি আছিলে। এনে ষ্টৰি কৈ আছিলে।
আৰু এছাইনমেণ্ট- এছাইনমেণ্ট দিয়া নাই নেকি?
দিছে এছাইনমেণ্ট চাৰিটা লিখা নাই।
অঁ।
আৰু প্ৰিন্সিপাল মেমে। পাঁচটা পেপাৰ দিছে চল্ভ কৰিব এইটো, একটাও হোৱা নাই এতিয়ালগে। আৰু গেষ্ট প্ৰেজেন্টেচন গেষ্ট ষ্টডিও হোৱা নাই। বহুত খিনি বাকী আছে লিখিবৰ কাৰণে।
অঁ।
হয় নেকি? লাহে লাহকৈ লিখিব আৰু তেতিয়া কৈ তেতিয়া দি দিবা, লাহে লাহে লিখিখিনি। লাহে লাহে লিখিকিনি লাহে লাহে লাহ লিখিবি। কেতিয়া দিবা টাইম হ'ব তেতিয়া দি দিবি।
কি?
এ' লাহে লাহে লিখি থাকিলে হৈ যাব বুলি কৈছোঁ মই।
উম। হয়তো হৈ যাব, হ'লেও মানে। আৰু একজম আহিব নহয়, একজাম একজামৰ আগত লিখা আহে। নহ'লে মানে মাথাত ঘূৰি থাকে, এইটোও লিখিব আছে। লিখিব আছে বুলি, এনেকা মাতত ঘূৰাই থাকিব।
আজিতো নপঢ়াব না, নপঢ়লে মানে আজি লিখিবি। কিমান পাৰে ইমানে লিখিব আজি আৰু কলিও লিখি।
ইমান বেছি আছে আৰু এক এসপ্তাহ নাই একজামৰ কাৰণে।
নাই নাইটো।
আৰু ৰুজি মেমৰো ড্ৰফবুক লিখিবলৈ আছে। অ তোমাৰ তাত আছে না নাই, এ' জালিয়ালত।
অঁ।
শুনিছা?
শুনিছো শুনিছোঁ দিয়া হা মই পাছত কল কৰিম দিয়া।
উম।